হেল্ল' হেল্ল' অহ। হেল্ল' অ, মাতটো আহিছে?
অ, আহ এতিয়া আহিছে। তোমাৰ মাত আহিছে।
অহ, অহ কি কৰি আছা?
মই বহি আছো। তুমি?
এ ময়ো এনেই তাকে গৰমত বহি আছিলো, ভাত পানী খোৱা হ'ল আৰু।
ভাত খ
অ-অ, কম্পিউটাৰ কৰি আছা নেকি?
উম চব শিকি আছো। এইফালে নাৰ্চাৰী কাম শিকি আছো, এইফালে কম্পিউটাৰ শিকি আছো।
ন সেই কামি ভালে কৰিছা দিয়া। মোৰ কমপ্লিট হ'ল দেই পঢ়া তাৰপিছত এতিয়া নিজৰ ক্লথিং ষ্ট'ৰ খোলা আছে।
অ।
আমাৰ ইয়াত মান মেইন টাউনত খোলা আছে টাউনতে আছে আমাৰ মানে ক্লথিং স্তৰ নতুনকে খোলা আছে নাম।
অ তুমি গ্ৰেজুৱেচন কম্পিলিট কৰিলা?
গ্ৰেজুৱেচন মই নকৰিলো কমপ্লিট মই মানে আধাতে এৰি দিয়া হলো বেগ লাগিলে যে।
অ অ অ।
অ তুমি গ্ৰেজুৱেচন কৰিলা নেকি? অ তোমাৰ নেটক চ্ল' চাগে মাতটো ফাটি ফাটি আহিছে।
নাই মোৰ ফালে নেটৱৰ্ক আছেতো।
খাল ঠিকে চলিছে আকো চাৰভাৰ প্ৰব্লেম চাগে এইটো। তাকে তুমি নহয় কিবা কিবা কৰি আছা নেকি এতিয়া পঢ়াৰ লগতে বেলেগ
পঢ়াৰ লগত বিজনেচ। কৰা নাই কৰিম বুলিহে ভাবি আছো মই মানে।
ক'বাত তেনেকে ফুৰিব চোৰিব নাই যোৱা?
ফুৰিবতো তোমাৰ মই মাজতে এৰিত গৈছিলো টিপি যে।
অ অ।
তাত গৈছিলো আকৌ এইকেইদিনতে যাম বুলি ভাবিছো।
কলে যাবা?
তোমাৰ হেৰিত যাম নেকি তোমাৰ এই নাগ মন্দিৰটো আছে যে।
আহ আহ। অ। মই তাকে এ যিটো গৰম পৰিছে ভাবি আছো শ্বিলং চাইডে যাও বুলি। লক নাই পোৱা আক, শ্বিলং ফালে। এতিয়া গৰম দিনত যাবলে ভাল লাগ অ অ। চেৰাপুঞ্জীটো চেভেনচিষ্টাৰ ৱাটাৰফল।
অঁহ হ।
মানে যদি যোৱা ওলাবা। তোমাৰ পাৰ্টনাৰ কেইটামানকো কবা মই ও ক'ম ধৰা গোটেইখিনি গ্ৰুপ এটা বনাই যাম।
উম সেইটোতো হয় মোৰ পাৰ্টনাৰ খিনিতো ক'লে আৰু ওলাবই সিহঁতে।
আমাৰ যোৱা মাহত আমি গৈছিলো তোমাৰ সেৰি অ'লে অৰুণাচল ৱাক্কা গৈছিলো। তাৰপিছত এইফালে- কাইমই ভিলেজ তাৰ পৰা দং গৈছিলো। উম আমাৰ- এই আকৌ আমাৰ এইটো চাইটে মানে ৰাইডাৰ পাৰ্টি এটা আছে। আমাৰতো- তোমাৰ ছেভেন য়েৰ্চ ৱাইল বুলি এটা আছে মানে।
অঁ অঁ।
বা সেই গ্ৰুপটো লগত মানে যাব পাৰি মানে। যদি তোমালোকৰ যদি পাটনাৰবিলাক যদি ধৰা- ৰাইট চাইত যাব মন যায়।
উমঁ অঁ পাৰে অ মই কম বাৰু। কৰি যদি যাওঁ ধৰা সেন্তু লগৰ খিনিও যাই যদি মই তোমাৰ-
উমঁ কণ্ট্ৰেক কৰিবা আমাক। গোটেই বিলাকে যাম মানে ভাল লাগিব। আমি মানে যাওঁ তিন চাৰি দিন কাৰণে ৰাইদলৈ যাওঁ বিন্দাস। ত যোৱা বছৰ আমি গৈছিলো তোমাৰ টাৱাং।
উম।
টাউন যাওঁতে পুৰা মানে মজা লাগিলে মানে।
আমাৰ এইবাৰ গ'ল আমাৰ ইয়াৰ পৰা মোৰ তেতিয়া মানে এক্সাম চলি থাকিল না। তো মই- সেইকাৰণে যাব নোৱাৰিলো। সিহঁতেতো তোমাৰ এসপ্তাহ মান থকাকে গৈছে পুৰা ঘূৰিছে।
সেইটোৱে মানে ভাল লাগে মানে সেইবিলাক জেগাত গৈ কিনে যে। আমাৰ নৰ্থ ইষ্টখন বহুত ধুনীয়াতো। আমাৰ মানে কৈচু ন চব ফালৰ পৰা মানে ভৰপূৰ মানে। পাহাৰ চাবানে, ৱাটাৰফল চাবানে, বৰফ-
যোৱাকালি মই তোমাৰ সেৰি বাৰ মাইল গৈছিলো। অঁ এনেই গৈছিলো আৰু বাৰ মাইলৰ পৰা ঘূৰি আহিলো গৈ।
যাবলে ভাল হয় তোমাৰ এতিয়া যাবলগীয়া জেগাতো আৰু আছে আমাৰ- নৰ্থ ইষ্টৰ বাহিৰতো মানালী, চিমলা-
উমঁ।
এইবিলাক জেগওতো দেখি-
উমঁ সেইবিলাকতো আছেই আৰু। তাকে ভাবি আছো গ্ৰেজুৱেশচনতটো কমপ্লিট হোৱা- পিছত মানে মই- এতিয়াতো ধৰা তোমাৰ সৰু সুৰা কিবা এটা খুলিম বুলি ভাবিছো আৰু।
অঁ।
ত' গ্ৰেজন এইফালে চাই এইফালে কৰি আছো আকৌ এইফালে এইটো দোকান- দোকান বা কিবা এনেকা। মই মাছৰুমৰ মানে মাছৰুমৰ খেতি এটা কৰিম বুলি ভাবিছোঁ। সেইটো উম সেইটো মানে নিজৰ পইচা দি তেতিয়া নিজে পঢ়া নিচিনাও হ'ব আৰু অলপ-
অঁ অঁ নিজৰ খৰচ উলাব চাইট ইনকম এটা হৈ থাকিব।
উমঁ।
এইটো মানে ধুনীয়া ভাবিছা সেইটো কৰিব পাৰা বিন্দাজ।
সেই তেনেকা ভাবিছো মানে। আকৌ এতিয়া নাৰ্চাৰীটো শিকি আছো নাৰ্চাৰী এইফালে- জাগা আছে নাৰ্চাৰীও এইফালে বনাব পাৰিম।
অঁ সেকেতো এইবিলাক কৰিব পাৰিবা নহয়।
বহুত ইচ্ছা আছে।
গাহৰি ফাৰ্ম খুলিব পৰাৰ বেছি নহয় প্ৰথমতে মাইকী গাহৰি দুজনী লৈ আনিবা। পোৱালি দি দিবা আমাৰ গাহৰি ফাৰ্ম আছে।
অ আমাৰ আকৌ ইয়াত পোহাটো মানা নাই গাঁৱৰ মাজত। এতিয়া এক্সট্ৰা এনেকে মাত ধৰা পাটৰ্ণাশ্বিপ কৰি আমাৰ আমাৰ সমাজত মানে গা ভৰিটো হেৰি নচলে।
আমাৰ আমাৰ এপিনে ছাইডে সেইটোয়ে মেইন মানুহে সেইবিলাকে বেছিকে
অ পোহে আমাৰ আকৌ ইয়াত মানুহবিলকে পোহিব নাপায় মানে ধৰে এৰি ৰাইজৰ পৰা মানে এৰি দিয়ে মানে।
অ আমাৰ এইটো ছাইডে চব আহোম
উম উম সেয়াইটো আৰু তোমালোকৰ তো ধৰি লোৱা কিবা পাতিলেটো গাহৰিটোৱে মেইন।
অ আমাৰ গাহৰিটো মেইন গাহৰিটো পোৰা চলে মানে আমাৰ এইফালে।
লাগিবই ধৰা।
সেইটো মানে একদম পূৰ্বপুৰুষৰ পৰা চলি আহি আছে ন আমাৰ নহলেও নহয় এতিয়া কিবা সকামখন পাটিলেও গাহৰিটো লাগে। সে তেনেকে চলি আহি আছে। অ।
অ।
এ এ এইবিলাকে চলি আহি আছে মানে আমাৰ এইফালে এতিয়া মেদাম মে ফি পাতে মেডাম মেফিতো মেডাম মেফিত পোৰা মানে হেটো চলে মেডাম মেফ ফিত আমাৰ এইফালে ৰাইচ বীয়েৰ সাজ গোলাঘাত ছাইডৰ নহয় মই ডিব্ৰুগড়ৰ হয়।
অ ডিব্ৰুগড়
উম ডিব্ৰুগড় আমাৰ এইটো ছাইডে চব হেনকা মানুহে বেছি ন। আহোম কছাৰী অ অ গোলা গোলাঘাটত হেৰি কি বুলি কয় ঘৰ আছে বাৰু আমাৰ সিয়াত।
আমাৰ ঘৰৰ ওচৰ খুৰী এজনী তাৰ পৰা আহিছে ন গোলাঘাটৰ পাই আহোম হয় ত' মানে সেইকাৰণে সুধিছো আৰু।
আমাৰ যোনটো মেডাম মেফি পাতে সেইটো বছৰেকত। তাৱাইফালে তোমাৰ চুকাফা দিৱস পাতে। মানে সেইটো সেইটো গাহৰি নহলে মানে নচলেই মানে।
উম উম।
গাহৰি আৰু সাঁজ লাগিবই।
সেইটোয়েটো গাহৰিটো কিন্তু বিজনেচত গাহৰিতো গাহৰি ফাৰ্ম এখনত বহুত লাভ আছে।
এই বহুত প্ৰফিট বহুত তোমাৰ এতিয়া ধৰি লোৱা দেই,
ঊনৈশ হাজাৰ পোন্ধৰ হাজাৰ এনেকাকে
তুমি সেইটো কমেই কৈছা যোনটো এতিয়া ছিজন আহি আছে বিহুত ধৰি লোৱা,
উম
আমাৰ এইটো ছাইডে বিহুত তোমাৰ কেজিয়ে হয়গৈ ছশ সাতশ টকা।
তেনেহ'লে
তুমি ভাবিছা অ আমাৰ এইফালে ছশ সাতশ পাই যায় আমাৰ এইটো ছাইড ডিমানটো বেছি ন। তাতে যদি অৰুণালৰ বেপাৰীক যদি দিয়া তুমি এতিয়া অৰুণালৰ মানুহে যদি নিয়ে নগাবিলাকে তাহাঁতিতো আৰু বেছি দি দি নিয়ঃ সেইটো ছাইডে পাবলে নাই ন। উম সেইটো কাৰণে মানে।
তাক মানে ধৰি লোৱা তো যদি আমাৰ এইফালে মানা আছে তোমাৰ লগত পাৰ্টনাৰশ্বিপ কৰি ধৰা তোমাৰ তাত যাই খুলিব পাৰোঁ।
অ বিন্দাছ খুলিব পাৰা চোৱা।
যিমান যি হয় চোৱা কৰা এইবিলাক তুমি চাবা আৰু ৰা মানুহ ৰাখিলে ধৰা দুই দুই জনে দিম ধৰা এনেকে মিলাই মিলি
মানুহ থৈ দিলেই হৈ গল এতিয়া তুমি এতিয়া আমাৰ আছেই হয় নাই? ফাৰ্ম তুমি এতিয়া যদি ইনভেচ্ কৰিব বিচাৰা বিনদাচ্ কৰিব পাৰা তুমি ধৰা এটা পোৱালী পাঁচ হাজাৰ টকা লয় হয় নাই। তুমি সেইটো ছমাহ লাগে ডাঙৰ হবলৈ।
উম, মই ধৰি লোৱা দুটা কিন দি দিলো তোমাক।
অ, দুটা কিনি দি দিলা তাৰ পৰা দানা পইচাটো মই মিলাই দিলো চোৱা চোৱা মেলাটো মই মিলাই দিলো। তুমি লৈ ললা হেৰি কি বুলে চেভেনটি পাৰ্চেণ্ট মই থ্ৰাৰ্টি পাৰ্চেণ্ট লৈ ললে একো লছ নাই ন
একো লচ নাই সেইটোৱেত
গাহৰি এনেকুৱা এটা বস্তু সি চব খায় মানে।
উম, সেইটোতো জানো বাৰু একো বস্তুৱে নাই অ, অ,।
আম আমি কি হয় কলগছৰ লগত
অ, আমাৰ ফালে আমাৰ বাৰে কলগছটো দিয়া দেখা নাই মানে আমাৰ গাঁৱত আদিবাসী মানুহ যোনবিলাক ধৰা এনেকা এনেক মানে ভিন্ন ধৰণৰ জাতিৰ মানুহে ন। ত' অসমীয়াৰ বাদে পোহে না ত দেখাত মানে আমাৰ ইফালে ওচৰত আৰ্মি কেম্প আছে না। ত' সেই আৰ্মি কেম্প পৰা মানে হেৰি যোনবিলা আৰ্- ৰ্মী বিলাকে খানাবিলাক যে খাই যে যোন বিলাক পেলাই দিয়ে সেইবিলাকো আনি খুৱাই। তাৰপিছত মাক
উম, সেইবিলাকও খাই অ, তুগুৰি অ আমাক সেনেকে দিয়ে চাপৰ দিয়ে। এটা পলিচ দিয়ে। তোমাৰ এতিয়া যোনবিলাক এতিয়া হোটেল বিলাকত খোৱা বস্তু পেলাই দিয়ে।
উম।
সেইবিলাকো আনি আনি দিয়া হয়।
উম, উম।
সেইটো কাৰণে মানে গাহৰি মানে ইমান এটা খ খৰচা কম। ডাঙৰ হ'বও টাইম নালাগে। বেমাৰ ইমান পতককৈ নাহে বিকিলেও লাভ পোৱা যায় মানে। কম ইনভেষ্টমেণ্টত মানে ভাল এটা প্ৰফিট পোৱা যায় সেইটোত।
উম।
সেইটো কাৰণে পুহিব পাৰা বিন্দাচ সেইটো খুলিব পাৰা নহলে যদি গাহৰি মানুহে চাব ছাগলী ফুলিব পাৰ ছাগলী একেটাই কিন্তু অলপ যতন কৰিব লাগে ছাগলীটো বান্ধি বান্ধি
এ, ছাগলীটো মানে কি হয় এতিয়া ধৰি ছাগলতটো চাই থাকিব লাগে লৰাই থাকিব লাগে বহুত। তেনেকুৱা ধৰা যে গাহৰিটোক ধৰা ফাৰ্মখনত খানা চানা দিলেও টাইম টু টাইম। তেনেকা মানে হেৰি হবা না চাগলতটো এৰি দিব লাগিব এতিয়া মই কলেজ গ'লে এৰি দিলে মানে ধৰা দিগদাৰ হৈ যায় ন।
উম, দিগদাৰ হৈ যায় তাতে ঘৰত চোৱা মানুহজন লাগে নহয় সেইটোত নাথাকিলে মানে প্ৰব্লেম হৈ যায় মানে।
ধৰি লোৱা চবতটো কামে কামেই থাকে।
উম।
দিনতো ঘৰত কোনো নাথাকে না মোৰ। মোৰ তোমাৰ হেৰি ওৰাং খুুলিছা ওৰাং।
ওৰাং।
অ।
গুৱাহাটী চাইতে নেকি?
আহ তোমাৰ সেইটো ঢেকীয়াজুলি পাৰ হয়।
অ, ঢেকীয়া জুলি। অ, অ। সেনেকুৱা কথা তাৰহে মানে ত অ, অ আহ। অ তাকে পুহিব পাৰা বিন্দাস একো লছ নহয় ধুনীয়া এটা প্ৰফিট পাবা প পুহিলে মানে পাৰ্টনাৰশ্বিপত কৰিলেও যদি পাৰ্টনা ভাল হয় তেতিয়াও বিন্দাছ পুহিব পাৰা
উম
কিন্তু বেয়া আলটো-ফালটো মানুহৰ লগত পুহি লাভ নাই
গাদ্দাৰী কৰা মানুহবিলাকৰ লগত
অ সেইটো লাভ নাই সেইটো তুমি মানে কৈছ ন নিজৰ ভৰিত নিজে কথা মাৰি লোৱা নিচিনা।
এ গাহৰিটো তোৰ এনেকা হ'ল তেনেকা হ'ল মৰি গ'ল
অ মৰি গ'ল তাকে তুমি দাৰেক চোৱা এতিয়া গাহৰিটো মাৰিলে মাৰি পিনে তোমাক দি দিলে মৰি গল গাহৰিটো ফটো মাৰি দিলে তুমিতো ভাবিবা সঁচাকে
সেইটোৱেইটো
অ-অ
মানে চবৰে লগতো চবৰে লগতো ধৰা হেৰিটো নহয় না।
অ-অ তাকে তুমি চাই ল'বা পাটনাৰ কেনেকুৱা পোৱা কেনেকুৱা নোপোৱা যদি ভাল পাটনাৰ পোৱা
অ নহয় তোমাৰ-তোমাৰ লগত কণ্টেক্ট কৰিম ধৰা মোৰ এতিয়া মোৰ কৰিব মন আছেটো আৰু তোমাৰ লগত কৰিম। আৰু মইতো মাছৰুমৰ খেতি ঘৰত কৰো কৰিমেই না।
অ সেইটোৱেই নিজৰ ঘৰত এ একাষৰীয়াকে বেলেগ এটা জেগাত কৰিব পাৰিবা নহয়।
অ পাৰি আমাৰ চাইদ চাইডত বাৰী এখন আছে সেইখনতে কৰিব পাৰিম।
মানুহৰ কথা কাণ পাতি লাভ নাই গম পাইছা নাই। সমাজৰ কথা কাণ পাতি লাভ নে পইচা টকা হলে তোমাৰ সমাজে নিদিয়ে কি তে সেইটো কথা মনত থবা খালি সমাজ লাগে নেলাগে বুলি নকওঁ আপদে-বিপদে লাগে কিন্তু চোৱা পইচা নহলে মানে তোমাক কোনো পাতা নেদিয়ে কথাটো সেইটোৱেই যিমান তুমি যিয়ে হৈ যোৱা লাগিলে যিমান ভালে লোৱা যদি টকা নহয় কোনো পাট্টা নিদিয়ে টকাটো মেইন মানে অ-অ হ'ব দিয়া